হেল্ল' হেল্ল'
হেল্ল' দাদা।
হেল্ল'
হেল্ল' শুনিছেনে অ দাদা ভালনে।
অ শুনিছোঁ শুনিছোঁ, ভালে ভালে ভালে অ ভালনে। ভাল ভাল ভাল আপোনালোকৰ ভাল।
ভাল ভাল ভাল।
এই আছোঁ এই এই ল'ৰাটোক মানে অকণমান তাহাঁতৰ এই অকল পৰীক্ষা আছিলে। তাকে অলপ এই পঢ়াই দিছোঁ।
অ পঢ়াই আছে অ ভালেই কৰিছে দেই আমাৰো পঢ়া উম দেউতাকে পঢ়োৱাই আছে, পঢ়োৱাই থাকে মাজে মাজে। মই আকৌ সেই ভাতত লাগি আছোঁ।
অ অ আপোনালোকৰ ল'ৰাটোৰ কোন ক্লাছ পালেগে।
সি এবাৰ ছিক্সত।
অ ছিক্সত ন আৰু ছোৱালী জনী।
অ ছোৱালীজনীও আছে ছোৱালী ছোৱালী এইবাৰ হাই ছেকেণ্ডাৰী। হাই ছেকেণ্ডাৰী পৰীক্ষা দিব।
হয় হয় হয়।
হয় হয়।
পঢ়াত পঢ়াত কেনেকুৱা তাহেনকেইটা।
অঁ পঢ়াত ভাল ভাল। ভাল ভাল ৰিজাল্টেই কৰিছে বাৰু প্ৰথম বিভাগতে উত্তীৰ্ণ হৈছে। প্ৰথম বিভাগত উত্তীৰ্ণ হৈ বৰ্তমান এতিয়া বিজ্ঞান শাখাতে নামভৰ্তি কৰোৱা হ'ল আৰু।
অঁ হয় হয় হয়, হেৰি আপোনাৰ টিউচন-চিউচন দিয়া আছেনে?
হয় হয় ঘৰ ঘৰুৱা শিক্ষক লগোৱা হৈছে ৰসায়ন বিজ্ঞা বিজ্ঞান আৰু আৰু গণিত বিষয় দুটা বিষয়তে ঘৰুৱা শিক্ষকক লগোৱা হৈছে।
হয় হয় হয় আজিকালি ঘ অঁ আমাৰো। এই সৰু পোৱালিটো আপোনাৰ ফাইভৰ।
হয় হয় হয় হয় হয়।
আৰু এই
এইটো ল'ৰাটো আপোনাৰ পঞ্চম হেৰি আপোনাৰ সপ্তম শ্ৰেণীত।
অ ছোৱালীজনী।
এ অ এই ইহঁতৰ মানে এই পৰীক্ষা এনেই হেৰি পৰীক্ষা এটা আছে আপোনাৰ।
অঁ প্ৰথম প্ৰথম পৰীক্ষাটো। এতিয়া গৰম বন্ধ গৰম বন্ধ হ'ব নেকি এতিয়া? নে পৰীক্ষা শেষ হোৱাৰ পিছত গৰম বন্ধ দিব?
অঁ নহয় গৰম বন্ধ গৰম বন্ধ দিলেই আপোনাৰ। খালী পৰীক্ষাটোৱে এইটো আপোনাৰ এটা মানে স্কুলৰ পৰীক্ষা নহয় এইটো এটা তাহাঁতৰ
অঁ বৃত্তি পৰীক্ষা।
অঁ অ বৃত্তি টাইপ পৰীক্ষা। সেইটো কাৰণে এতিয়া অকণমান লিখিবলগীয়া হৈছে।
থাকিলে ভাল সঁফুৰা বৃত্তি আমাৰ ল'ৰাটোৱে সঁফুৰা বৃত্তি দিছিলে আৰু এই চুতুৰ্থ চতুৰ্থ শ্ৰেণী বৃতিও বিত্ত পৰীক্ষাও দিলে চতুৰ্থ শ্ৰেণীত চতুৰ্থ শ্ৰেণীত বিত্ত পৰীক্ষা পালে বিউটি বিত্ত পালে তাৰপিছত এতিয়া আকৌ এতিয়া আকৌ এইবোৰ আজিকালি গুণোৎসৱ বোৰ হৈ থাকে নহয় স্কুলৰ সেইটো বৰ ভাল পদক্ষেপ লৈছে। লগতে গুণোৎসৱবোৰ হোৱাৰ কাৰণে চৰকাৰী স্কুলবোৰ এতিয়া বহুত উন্নত হৈছে। ইমান ভাল ফলাফল ল'ৰা ছোৱালীবোৰৰ আমাৰ স্কুলৰ ওচৰত ওচৰ স্কুলখনৰ এইবাৰ দশম শ্ৰেণীৰ পৰীক্ষা বহুত ভাল হৈছে ফলাফলখিনি।
বহুত ভাল ফলা ফল হ'ল অঁ অঁ বাতৰিত পাইছিলোঁ আপো আগত দুটামান ল'ৰাই ষ্টেণ্ড কৰিছিলে নেকি।
অঁ হয় হয় হয় কৰিছিলে তাহাঁতৰ ৰিজাল্ট বহুত আজিকালি মানে মেইন কথা ল'ৰা ছোৱালীখিনি বহুত বেছি পঢ়া শুনাৰ প্ৰতি আগবঢ়া হৈছে আৰু তাৰোপৰি আনকি মানে পঢ়াৰ লগতে খেলা ধূলা। আৰু নাচ গানতো আজিকালি ল'ৰা ছোৱালী খিনি বহুত আগবাঢ়িছে।
হয় হয় হয়।
আৰু মানুহে কয় এই অকল পঢ়া থাকি পঢ়ালেই হ'ব বুলি নহয় এক্সোৱেলি, বেলেগ অন্য যিবোৰ দিশ অন্যান্য দিশতো যদি আগবাঢ়ি যায়, ল'ৰা ছোৱালীখিনিতে পঢ়া শুনাত সকলোতে আগবাঢ়ি যাব পাৰিব।
হয় হয় হয় হয় হয় হয়।
দুজনীয়ে লৰাটোৱ দুয়োটাই লৰাটো খেলা ধূলা কৰে, আৰু ছোৱালীজনীয়ে নাচে। নাচ গান কৰে বহুত জেগাত এনেকে এ ফলাফ,
অঁ এইবিলাকত হেৰিবিলাকত আপোনাৰ অংশগ্ৰহণ কৰে ন, প্ৰতিযোগিতামূলক কেইবিলাক ত অংশগ্ৰহণ কৰে। হেল্লো হেলো', আপোনাৰ চাউণ্ডটো অহা নাই, হেল্ল' হেল্লো হেল্লো হেল্লো